হেল্ল'।
হেল্ল',
নমস্কাৰ।
নমস্কাৰ।
অ, অ, অ, আপুনি বৰ্তমান ব্যস্ত আছে নেকি।
নাই কওকচোন।
অ যদি আপুনি ব্যস্ত নাই মই আপোনাৰ পৰা খেতিৰ বিষয়ে কিছু কথা জানিব বি বিচাৰিলে আপুনি জনাচোন।
অ, 'কওক।
আপোনালোকৰ ঠাইত খেতি কৰে ন? অ, ' কেনেকুৱা ধৰণৰ খেতি কৰে কি কি খেতি কৰে অলপ জনাবচোন।
আমাৰ ইফালে ধান খেতি কৰে জিকা পটল আলু। মতৰ মাহ।
হয়, হয়। হয়, অ ঠিক আছে বাৰু, তাৰ ভিতৰত আপুনি বাৰিষাত কি কি খেতি কৰা দেখিছে কবচোন। বাৰিষা কালত বৰ্তমানতো বাৰিষা কাল বাৰিষা চিজনত কি কি খেতি কৰে কৈ দিবচোন।
বাৰিষা কালত বৰ্তমান বেঙেনা জিকা ভাতকেৰেলা বিশেষকৈ ধান খেতি কৰা
হয় বাৰু। উ মোক আপুনি ধান খেতিৰ বিষয়ে কিছু কথা ক'ব পাৰিবনে? ধান খেতি ধৰক কেনেদৰে কৰে। আপুনি শুনি আছেনে মোৰ কথাখিনি। আপুনি কথাখিনি শুনি আছে। অ, আপুনি মোক ধান খেতিৰ বিষয়ে অলপ ক'ব পাৰিবনে ধান খেতি কেনেকৈ কৰা হয়।
অ, 'ঠিক আছে কৈ আছো। ধান খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চহায়। বোকা কৰি লোৱা হয় আহ বোকা কৰি লোৱাৰ পিছত তাত সাৰ প্ৰয়োগ কৰা হয়। তাৰপিছত আন এটা ঠাইত কঠীয়া সিঁচি পুলি গজিবলৈ। দিয়া হয়, পুলিবোৰ দহ দিন মানৰ হোৱাৰ পিছত মূল পথাৰত শাৰী শাৰী কৰি ৰোৱা হয়।
হয়, তেনেদৰে ধান খেতি কৰা দেখিছে আপুনি?
হয়, মই এনেদৰে ধান খেতি কৰা দেখিছো।
হয় বাৰু, অ', আপোনালোকৰ তাতে যে ধান খেতি কৰে সেইবোৰ কি কি ধান খেতি কৰে বাৰু নামবোৰ কব পাৰিবনে আপুনি।
আমাৰ ইফালে
, হয়।
আহু ধান খেতি কৰা হয় বা ধানৰ খেতি কৰা হৈ।
অ', বাৰ ধানৰ, হয়। ঠিক আছে বাৰু, অ', আপুনি আৰু মৰাপাটৰ খেতি কৰা দেখিছেনে?
অ', দেখিছোঁ।
অ', মৰা পাটৰ কেনেকৈ খেতি কৰে অলপ কব পাৰিব নিকি।
হয়, ক
কবচোন মৰা পাটৰ খেতিৰ বিষযে অলপ।
হয়, মই মৰাপাটৰ খেতিৰ বিষয়ে কৈ আছো, মৰাপাটৰ খেতি সাৰুৱা আৰু পানী জমা নুহা ঠাইত কৰা হয়। সাধাৰণতে মৰাটোৰ খেতি মাৰ্চ বা এপ্ৰিল মাহত
হয়।
সিচাৰ বৰ উপযুক্ত সময় হয়। লগত খেতি কৰিবলৈ মাটিখিনি প্ৰথমতে ভালকৈ হাল বাই লোৱা হয়-হয়।
হয় বাৰু।
মাটি প্ৰস্তুত কৰা সময়ত অহ,
মাটিখিনি হাল বাই থকা সময়তে। তাত গোবৰ সাৰ বা পন সাৰ কব লাগে।
হয় বাৰু। তাৰ পিছত গুটি খিনি সিচি দিয়া হয় নিকি? মৰাবাটৰ বিজখিনি সিচি দিয়া হয় তাৰ পিছত।
তাৰ পিছত বীজ খিনি দি দিয়া হয়।
হয় বাৰু জনোৱাৰ বাবে অশেষ ধন্যবাদ, লগতে মৰা পাতটো কি - কি অংশ মালালুকে জেনেৰেলি যিৱনত ব্যৱহাৰ কৰে বা দেখিছে টো কৰাত ক'ব পাৰিবনে।
মৰাপাটতত বিশেষকৈ পাত, ফুল আৰু যিটো গুটি থাকে সেইটো কমল থাকোতে মতমা হিচাপে মানে পোৱা হয় এইটো।
হয় বাৰু। উম। আৰু বেলেগ গা গছৰ অংশ খিনি ব্যৱহাৰ কৰে নে নকৰে।
হয়, এইটো ব্যৱহাৰ
জানিনে বাৰু অ,
মই ইয়াৰ বিষয়ে ইমান নাজানো।
ভাল অ, ঠিক আছে বাৰু নাজানিলে নাই মই জানি নেকি বাৰু সুধিছিলো। অ-অবাৰু ধান খটিতাই কৰে, এই বটাত প্ৰযোজক আপোনালোকৰ ঠাইত ধান খেতি কৰাৰ কাৰণে ৰাসায়নিক সাৰ পৰা কৰা দেখি। দেখিছানে।
হয় দেখিছো।
অ, কি- কি সাৰ প্ৰয়োগ কৰে আপুনি নামবোৰ ক'ব পাৰিব নিকি।
অ, মই কৈ আছো আপুনি শুনিব।
হয়।
ধান খেতিত - ধান খেতিত পৰমতে মাটি চৰাই থাকোতে গড় সাৰ দিয়া হয়। তাৰপিছত ৰোৱা সময়ত প দিয়া হয়।
হয়।
আপোনাৰ ভইচেটো কিলিয়াৰলি অহা নাই নেটৰ প্ৰব্লেম হৈছে নেকি। নেটৱৰ্ক প্ৰব্লেম হৈছে নেকি ভইচটো অলপ। অ, অলপ পাৰিলে নেটৱৰ্ক থকা জেগাত যাওকচোন।
এইবাৰ আহিছে নে।
অ, আহিছে - আহিছে অ, কওকচোন এতিয়াৰ সাৰ - সাৰ খিনিৰ কথা কৈ আছিলে যে বাকীখিনি কওঁকচোন, বাকী থকাখিনি।
অ' অ' মানে ধান খেতি কৰিব প্ৰথমতে মাটি চহায় থাকোঁতে গোবৰ সাৰ দিয়া হয়।
হয়, হয় আৰু
তাৰপিছত ৰোৱাৰ সময়ত ফচফৰাছ আৰু পতাচ সাৰ দিব লাগে।
হয়, হয় আৰু
তাৰপিছত মানে ধানৰ পুলিটো বৃদ্ধি হ'বৰ বাবে। ইউৰিয়া আৰু জিংক হাৰ ব্যৱহাৰ কৰা হয়।
অ' উ ঠিক আছে বাৰু জনোৱাৰ বাবে। লগতে বাৰিষা যেতিয়া বহু দিন ধৰি উম বৰ-বৰষুণ নাহে খেতি পথাৰত উতৰাটো শুকাই যোৱা দেখিছে আপুনি।
অ'।
তেতিয়া পানীৰতো অভাৱ হৈ যায় ধান-ধানত-ধান খেতি খিনিত তেতিয়া এতিয়া কেনে ধৰণে পানী যোগান ধৰা দেখিছে আপুনি অলপ ক'ব পাৰিবনে?
অহ বাৰিষাত যেতিয়া মানে বষুন নহয় আৰু। তেতিয়া টিউবৱেলৰ সহায়ত পানী দিয়া হয়। কিছুমানে মটৰ ব্যৱহাৰ কৰি দিয়ে। আৰু নদীৰ পৰা মানে এ নলি মানে নলীৰ নিচিনাকে খান্দি মানে পানী দিয়া হয়।
হয় বাৰু, হয় হয়। ঠিক তেনেদৰে মাটিডৰাত পানী খিনি উঠাই মেলি অ ধান খিনিৰ পানীৰ বাবে উপযোগী কৰি দিয়ে খেতিৰ বাবে উপযোগী কৰি দিয়ে পানীখিনি।
অ' হয় হয় তেনেকুৱাও উপযোগী কৰি তোলে।
হয় বাৰু। অ' আৰু আপোনালোকৰ ঠাইত এ এনে সচৰাচৰ ট্ৰেক তৰেৰে বেছি হাল বোৱা দেখিছে নে গৰুৱেদি বেছি হাল বোৱা দেখিছে?
অ আজিকালি বিশেষকৈ বেছিভাগ মানুহে ট্ৰেক্টৰেৰে হাল বায় অ যিতিকে গৰুৰে হাল বাই ব এডৰা মাটি হাল বাবলৈ বহুত সময় লাগে
হয়
টেক্টৰে হাল বালে আহ একেলগে বহুত মাটি হাল বাব পাৰি গৰুত গৰুৰে হাল বোৱাতকৈ
হয় হয় উ সেইকাৰণে ট্ৰেক্টৰেৰে বেছি বোৱা দেখিছে আপুনি
অ অ মই ট্ৰেক্টৰৰে বেছিকৈ বোৱা দেখিছো
হয় বাৰু আপোনালোকৰ ঘৰত খেতি কৰে ন এনে
অ আমাৰ ঘৰত খেতি কৰে
হয় টেক্টৰে কৰে নে গৰুৰে কৰে
বৰ্তমানতটো ট্ৰেক্টৰেৰে কৰে
হয় বাৰু হয় আজিকালি চব জাগাতে ট্ৰেক্টৰে হৈ পৰিছে ন উভয় নদী হয় ঠিক আছে ঠিক আছে বাৰু বাৰিষা কালৰ হ ওক ধান খেতিৰ বিষয়ে আপুনি বহুত ধুনীয়াকে বুজাই ক'লে এতিয়া অলপ খৰালিও হোৱা অ খেতিৰ বিষয়ে অলপ সুধিব বিচাৰিছো ক'ব আপুনি
অ ঠিক আছে মই
অ', খৰালি সময়ত কি কি খেতি কৰা দেখিছে আপুনি?
অ', খৰালি কালত সৰিয়হৰ খেতি কৰা হয়। তাৰাছত শাক-পাচলি খেতি কৰা হয়। আলু খেতি কৰা হয়, বিলাহী। গাজৰ, মটৰ মাহ, খেহু এইবিলাক খেতি কৰা হয়।
হয়, হয়। অ', এয়া আলু খেতিৰ বিষয়ে অলপ ক'ব পাৰিবনে মোক?
অ', আলু খেতি ঠিক আছে বাৰু, মই যিখিনি জানো আপোনাক কম।
অহ, কওঁকচোন।
অ', আলু খেতি কৰাৰ বাবে অ', বালিচহীয়া মাটি বেছিকৈও প্ৰয়োজন, উম। আলু খেত অহ, আলু অ', ৰুবলৈ আমি ভাল যিখিনি আলু সেইখিনি আমি বাচি ল'ব লাগে।
হয় বাৰু।
আলু খেতি যেতিয়া আলুখিনি ৰোৱা হয়। তেতিয়া আলুখিনিৰ মাজত এক ফুট বা নহ দহ ইঞ্চি মান অ' সেইটোৰ মাজত।
হয়, মানে ব্যৱধান ৰাখি।
ব্যৱধান ৰাখি ৰুৱ লাগে এক ফুট বা ন, দহ ইঞ্চি কিমান মান হ'লে হয়।
অহ' আমি তাহ আলু খেতিত অ' আপুনি কীটনাশক দ্ৰব্য দিয়া দেখিছে নে বা সাৰ দিয়া দেখিছে নে?
মই দেখিছোঁ, কিন্তু কি সেইটোক কি সাৰ ব্যৱহাৰ কৰে সেইটো মই বৰ্তমান নামটো নাজানোঁ।
ঠিক আছে বাৰু, নাজানিলেও নাই অ' এতিয়া অ'সৰিয়হ খেতিৰ বিষয়ে অকণমান ক'বচোন সৰিয়হ খেতি কি কি ধৰণে কৰা হয়, কেনেকুৱা মাটিত কৰা হয়।
সৰিয়হ খেতিতো।
জানে নে?
সেইটো
অসুবিধা হ'ব নেকি?
টো হ'লে অসুবিধা হ'ব।
তেতিয়া হ'লে মটৰৰ খেতিৰ বিষয়ে ক'ব পাৰিবনে? মটৰ মাহৰ খেতিৰ বিষয়ে, অ' কওঁকচোন, অ' কওঁকচোন।
মানে মটৰৰ খেতি কৰিবলৈ। বেলেগকৈ মানে মাটিতো অ' চহায় ল'ব নালাগে। যেতিয়া আমি ধান খেতিটো ধান খেতি কৰাৰ পিছত, যেতিয়া ধানটো পকি আহ কাটি অনা হয় ঘৰত
হয়, বাৰু।
অ', পথাৰত যি-যিখিনি মানে নৰা ৰয়। সেইখিনিতে আমি মটৰ
বিজ অ', মটৰ বিজখিনি সিঁচি দিব পৰা যায়, হয় বাৰু। হয়।
তাৰপিছতে তাত মটৰৰ খেতি কৰিলে আমি বে মানে বেলেগ সাৰ ব্যৱহাৰ কৰিব নালাগে।
হয়, হয়। ঠিক আছে বাৰু আপোনাৰ পৰা আজি বহুব যথেষ্ট যথষ্টখিনি জানিলোঁ। এইখিনিতে মই আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ।
ধন্যবাদ।